হেল্ল হেল্ল'
কি কৰি আছা?
অ ৰাস্তাত ফুৰিব আহিছো।
দূপৰিয়া সময়ত মানুহ ৰাস্তাত ফুৰিব আহে নে।
উম আমাৰ এতে কি বৰষুণ বৰষুণৰ, ভিজিব আহিছো আজি।
হয় নেকি বৰষুণত, ভিজিলে জ্বৰ উঠিব তেতিয়া গম পাবা। এতিয়া যি জ্বৰ হৈছে। এতিয়া মোৰ মাজো ছোৱালীজনী। জৰ, হৈ একদম মাতটো মতা মানুহৰ নিচিনা হৈ গ'ল। ঔষধ, খায়ো তো
এ গাত, মানে ঘামুচি, নিচিনা কিবা ওলাইছে যে বৰষুণত ভিজিলে মানে ভাল লাগে। লগৰ কেনে ওলাই-
ঘামুচি উলাইছে যদি হেৰি কৰিবাচোন ঘমুচি উলাইছেে যদি হেৰি কৰিবা। ইয়াত কৈ নেমু, কাটি এডোখৰলৈ গাত, মাৰি দিবাচোন। আৰু নহলে পাউদাৰ, এটা আছে ধৰে কি নামটোৱে পাহৰিলো। মই ঘৰত যাই তোমাক ক'ম বাৰু নামটোৱে পাহৰিলো সেইটো পাউদাৰ, সানিলে মৰে আৰু হেৰি হৈ যায় ঘামুচিটো, মৰি যায়গৈ। এতিয়া গৰমত, ছাগে বহুত খজোৱোই।
অ বহুত সুজুৱাই এতিয়া মই সুজতিত থাকিব নোৱাৰি পেলাইহে কি কৰিম আৰু এয়া পাউদাৰ -চাউদাৰ দিও কিন্তু হুম।
আমাৰ আকৌ ঘামচি নোলায় ঘামচি নোলায় সেইটো কাৰণে ভাল আৰু একদম যিমান গৰমে নহওঁক যিমান গৰমে নহওক ঘামুচি, নোলাই মোৰ কেতিয়াও।
মোৰ বহুত ঘামুচি, ওলাই সুজতি ধৰে ইমান থাকিব নোৱাৰো কটাৰী, মাৰি দিওঁ দিও নহলে এখন হেৰি
ঐ কটাৰী, মাৰি দিলে চাল যাইচোন চাল যাইচোন কিবাহে হ'ব কটে
উপায় নাই আৰু কি কৰিব আৰু
খুজতি ধৰিলে শান্তিটো নালাগে।
এনেকুৱাই মানে সজায় আৰু। এনে এনেই তেতিয়া ভাত খালা নে নাই?
অ', ভাত-পানী খালো।
হয়, নেকি?
উম, ভোল আৰু মাছ।
হয়, নেকি আমাৰ আজি হেৰি বনালো। দালি বনালো তাৰপিছত আকৌ পটল তেলত দিলো, তাৰপিছতে আ কালিৰ মাছ আছিল, কালি ডাঙৰ মাছ এটা আছিল তাৰ পিছত এতিয়া ছোৱালীজনীক ক'লো পিয়াজ দি অকমান থুপথুপিয়াকে বনা তাই আকৌ বৰ ধুনীয়াকে বনাব জানে সেইটো কাৰণে, ক'লো তাইৰ আকৌ এতিয়া বনাব মন যোৱা নাই, সেইকাৰণে নবনালে সেইকাৰণে মই কি কৰিলো। এই তিনিটা মানুহ আৰু হেৰি উৱা তিনি ডোখৰ তেলত দিলো। দি লৈ তেনেকেয়ে খাই দিলো, ৰাতিপুৱা জোল তৰকাৰি অকণমান আছিল, বাপেক কক আকৌ জোল নহলে নহয়, এতিয়া মই আ-আমি দুজনী মানে শুকান হ'লেও খাব পাৰো।
অ', মই আজি পাচলি বহুত কাটিছিলো। পাচলি বোলো বহুত কাটিছিলো, কিন্তু বনালো এটাই তিতা কেৰেলা কাটিছিলো। আকৌ এয়া হেৰি ল'ৰাটোৱে কচুলতি আনিছিলে সেয়া বাচ বাছি পেলাই থৈ দিছো এই বোলো এতিয়া বনাব মন যোৱা নাই।
কচুলতি কথা তোমাক কৈছিলো নহয় মই, কঠালৰ গুতি কেইটামান থৈ দিছিলো কচুলতি কে মান দিবাচোন খাম মই, মই বৰ ভাল পাওঁ কচুলতি, কচুলতিয়ে কঁঠালৰ গুটিয়ে তুমি খোৱা নে?
অ', খাও খাওঁ।
তাৰ লগত চেপা মাছ দিও, তোমালোকে দিয়া না নিদিয়া?
অ', মই চেপা মাছটো দিলে ইমান ভাল নেপাওঁ, মই অকল কচুলতি আৰু কঁঠালি গুটি-চুটি যদি থাকে তেতিয়া দিওঁ তেতিয়া ভাল লাগে।
মই আকৌ চেপা মাছটো দিলে ভাল পাও। শুকান মাছটো দিলে শুকান মাছ সেই ডাঙৰ শুকান মাছ যে, আনে তেতিয়া মাথা কেইটাতো খাব নোৱাৰে হয়। সেইকাৰণে পাচলিৰ লগত দি খাওঁ। হেনেকে কচুলতিৰ লগত দি খাওঁ।
হয়।
আৰু ডাঙৰ শুকান মাছটো আনিলে এই মাংস নিচিনা ভুনি পেলাই পিয়াজ দি কেনে ৰহুন বেছিকে দিওঁ, হে তেনেকে খাওঁ।
অ', মই সেনেকে যেনিবা এদিনো খাই পোৱা নাই, আমি মই এদিনো সেনেকে খাই পোৱা নাই, প্ৰথমতে কচুলতি কেইটা গুচাই লৈ পেলাই অলপ নিমখ মাৰি থৈ দিও, নিমখ মাৰি থৈ লৈ পেলাই। অ', নিমখ মাৰি থৈ দিওঁও পাছত এতিয়া ধৰ হেৰি
অ', নিমখ মাৰি থলে মানে কি হেৰি হয়, উৱ তেতিয়া আৰু উহাব নালাগে আৰু।
অ', উহাব নালাগে আমি এনেই হেৰি কৰি নলও।
উহালে মানে হেৰি হয়। লে লেটু লেতেকাষ হৈ যায় যে। সেইকাৰণে বেয়া পাওঁ খায়, এতিয়া যদি মছ মাৰি থৈ দিয়া তেতিয়া আৰু লেতেকা নহয়। একো নহয় গোটা গোটাই হৈ থাকে ভাল লাগে খাই।
আমিও আমিও সেনেকেই কৰো। এনে মছলা চছলা পিছো, পিছি মেলি লৈ। ধুনীয়াকে বনাওঁ ভুনা বনোৱা নিচিনা, কিন্তু শুকান মাছ, চোকান মাছ নিদো, কোনোবা দিনা মন গ'লেহে। কঁঠাল গুটি চুটি থাকিলে সেয়া দিওঁ আও।
নহয়, কঁঠাল গুটি দিয়ে ভাল পাওঁ খাই আকৌ নহ'লে। তাৰ লগত হেৰি কৰো, ডাঙৰ শুকান মাছ আনিলে। হেৰি কৰোঁ, মাথা কিটা দি, বেঙেনা দি, বেঙেনা, আলু যিমান চবজি বেছি হয় মানে, তৰকাৰীখন কিমান ভাল লাগে ধৰি লোৱা। বেঙেনা, আলু, লাও পাত। এনেকে দি লৈ আকৌ বেলেগ শাক পাচলি থাকিলেও দিব লাগে, একদম ধুনীয়া মাথা কিটা দি একদম ধুনীয়াকে বনাওঁ। আকৌ, এই গা গাডোখৰ আকৌ কাটি লৈ হেৰি কৰো। এ নহৰু চহৰো একে পিচি কেনে একদম। মাংস তটকাৰী নিচিনা ঘুণা বনাই খালে ভাল হয় আক, কিন্তু এটা কথা। সেইটো মাছত নিমখ বহুত থাকে। নিমখ দিয়েও হেৰি হেৰি কৰে যে, শুকাই যে উম সেইটো কাৰণে। এ নিমখটো দিবই নালাগে, গৰম পানী কৰি ধুই।
আ।
তাৰ পিছত ভালকে তিনিবাৰ, চাৰিবাৰ সেনেকে গৰম পানী কৰি ধুই, তেতিয়াহে বনাব লাগে। নহ'লে নিমখৰ কোবত খাবই নোৱাৰিম।
হয় নেকি, অ। অ মই নোজানো মই সেনেকে বাৰু খোৱা নাই এদিনো। আপুনি যদি বনাইছে এদিন আপোনালোকৰ ঘৰত। ফুৰিব যাম।
অ খাবাচোন বহুত ভাল লাগে খায়। তুমি বজাৰত যোৱাই, তুমি বজাৰত যোৱাই চোন, বজাৰৰ পা কিনি আনিবাচোন।
অ হ'ব, মই এদিনো ধৰ এইটো বস্তু খাই পোৱা নাই। আপুনি যদি হেৰি কৰে, তেতিয়া ধৰ এদিন বনাই পিনে। হে?
এদিনো খাই পোৱা নাই নি?
নাই মই এনেকে খাই পোৱা নাই। আপোনাৰ ঘৰত এদিন ফুৰিব যাম, তেতিয়া আপুনি বনাব মই খাই চাম।
আহিবা, ইমান মাতি আছো আকৌ অহা নাই কিয়।
সময় পোৱা নাই মানে ছোৱালীজনী। এই স্কুলত যা আজি দেওবাৰ আছিলে আজি এইটো নাযায়, আজি ভাবিছিলো এবাৰ যাম বুলি আপোনাৰ ঘৰত এ বৰষুণ যাক। আছে ভাল নালাগে না, সেইটো কাৰণে আজি হেৰি নাই।
অ আজি হেৰি মাইকী মানুহ বিলাকক ব্যয়াম কৰিব বুলে মাতিছিল।
অ গৈছিলো, গৈছিলো পাঁচ পাঁচটা বাজিতে গৈছিলো। গলোঁ, গৈ উম 'পাঁচটা বজাতে গৈছো, ছটা বজাতে হেৰিটো আছিলে ট্ৰেইনিংটো আছিলে। ছটা বজাতে দিলোঁ ব্যায়াম কৰিলো, কৰি মেলি সে তাত বহীত চহি তহি কৰি মেলি লৈ পেলাই আহিছো ঘৰত মতা মানুহে কিমান কাজিয়া কৰিছে, বকিছে।
অঁ।
কৈছে, উম বকিছে। তাৰ মানে কৈছে ইমান ৰাতিপুৱা সময়ত যায়, তাতে আৰু অ সৰু ছোৱালীজনীও আছে, এতিয়া কামত যাব বহুত মানে দিগদাৰ হয়।
অ ইমান ৰাতিপুৱা চব মানুহ আহিছে নে চব মাইকি মানুহ
উম আহিছে একদম বিহু মঞ্চত একদম ভৰ্তি মানুহ
হয় নি
মানুহ বহুত মানুহ হৈছে গ্ৰুপত গ্ৰপত দিছে একদম মানুহ গল মই বোলো আৰু ইমান সোনকালে
অ এনেকে মই কালি দেখিছিলো কেইজনমানক ব্যায়াম কৰি থকা সেনেকে কৰিব দিছে নাই এতিয়া আকৌ সিহঁতে শিকাইছেনে নে মাইকী মানুহ বিলাককো কৰিব দিছে
অ সিহঁতে মানে প্ৰথমতে গোটেইৰে যেতিয়া ভিঅ গোটত যাব যাওঁতে এটা ট্ৰেইনিং দিয়ে সেই ট্ৰেইনিংটো আহিলে বোলে মানে চেক্ৰেটাৰী আৰু মেম্বাৰনিয়ে শিকাই শিকাই লৈ পেলাই মানে আজি যিটো ট্ৰেইনিং আছিল এই ট্ৰেইনিংটোত মানে তাহা অ কৰিব দিয়ে কেনে কিছুমানে নেজানে আজিকালি বুঢ়া মানুহ ট্ৰেইনিং সেয়া কৰিব পাৰে জানো
কতনো পাৰিব আকৌ আমিয়ে নোৱাৰো আও আমাকো এক্সাৰচাইজ কৰিব দিছে ডক্তৰে পেট বাঢ়ি গৈছে সেটোকাণে একচেচাইজ কৰিব দিছে ক'ত পাওঁ আমি চোন একো কৰিব নোৱাৰো ভাগৰ লাগি যাই
তাকেটো হেৰি কি কয় প্ৰাৰ্থনা কইব দিছে পাৰ্থ থনা আমাৰ মুখতে নাহে
কি প্ৰাৰ্থনা কৰিবলে
এ ৰ সংগীত জাতীয় হেৰিও জাতীয় সংগীত না কিহৰ যে
অ অ অ হয় নিকি না জাতীয় সংগীত গাই প্ৰাৰ্থনাত ৰাষ্ট্ৰীয় সংগীত গায় স্কুলত মানে হেৰি অ আ ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমে গায় তাৰপিছত হেৰি জাতীয় সংগীত তাপিছত
হয় আমাৰতো তাতে সেয়া গোটত সেইটোয়ে গাইছে যোনে কিপ পাৰে মানে সেইটোকে গাব দিছে আৰু
হয় নিকি তুমি কি গালা এতিয়া
মই জাতীয় সংগীতোকে গাইছো আৰু নাজানো মানুহ মুখে মুখে গাইছো মোবাইলত লগাই লৈছো
হয় নিকি অ মোবাইল কিয় ঘৰত মোবাইল বেলেগ এনেকে চাই থকাতকৈ তুমি চোন হেৰি আত্মসহায়ক গোটৰ চেক্ৰেটাৰী নে সভাপতি এতিয়া তোমাক সুধিলে তুমি লাজত পৰিবা এতিয়া তুমি এয়া মোবাইলতে সেয়া শিকি থাকিব নোৱাৰা
অ পাৰো এতিয়া মানে সেইখিনি মানে হেৰিয়ে গুৰুত্বই নলওঁ
ন এত এতিয়া যে ছটা বাজিতে মানুহ খিনি মাতিলে কিবা খুৱাইছে নিকি?
নাই নাই একো খোৱা নাই
অ বুট এনে কেঁচা বুট ভিজাই সেনেকে দিব লাগিছিল ইমান ৰাতিপুৱাই
নাই দিয়া নাই এক
ইমান ৰাতিপুৱাই মাতি আক মানুহখিনি লঘণে পঠাই দিছে
অ লঘনে পঠাইছে খালি ফটো মাৰিছে বহীত চহী কৰিব দিছে আৰু এতিয়া মানে আৰু বহুত ব্যায়াম থাকিলেই
হয় নিকি
দুই তিনটা ব্যায়াম থাকিলেই বহুত
অ', এতিয়া হেৰি কৰিবা, ঘৰত শিকিবা শিকি লৈ। তাৰ পিছত মানুহ খিনিক আকৌ তোমাক শিকাব দিব চাগে।
উম', শিকাই আছো এইকেইটা দিন শিকাই আছো, গোটৰ মানুহ যিখিনি আছে আগবেলা। হাৰি আঠটা বাজিৱ শিকাও নটা বাজিলে, পাছত পিছবেলাত। তিনিটা বাজিপা পৰা শিকাও চাৰিটা বাজিলে। সেনেকে ট্ৰেইনিংটো দি আছো অ' দি আছো মই।
এনেইতো নকৰাই টাইমে নাই টাইমে নাই। মানুহ বিলাকৰ ই আমাৰ টাইমে নাই ৰাতিপুৱা যদি। খোজ কাঢ়িব লগ ধৰো কয়, মোৰ ইমান কাম সিমান কাম আজি কেনেকে ঘূৰিচা? এতিয়া সেনেকে কাম এতিয়া ভালে কৰি যায়, স্বাস্থ্যৰ কাৰণে ভাল।
নাই, এতিয়া এজেগাত সোমাইছো যেতিয়া এতিয়া, যি কৰিব দিয়া সেইবোৰ চাৰে হেড তাকে কৰিব লাগিব। এতিয়া কোনো দিন কঁকালটো হালিবই নোৱাৱ।
হয়', নেকি এইটো টকা পঁচিছ হাজাৰ টকা সোমাব যেতিয়া চ'ব কৰিব পাৰিবা।
চ'ব কৰিব পাৰিম দিয়া উপায় নাই, কোনো দিন হালিব নোৱাৰো ভৰিকেইখন দাঙিবও নোৱাৰো ওপৰলকি এতিয়া যিমান জপিয়া। পৰখি দিনাখনে ইস্পিং খেলিছো ইস্প্ৰিঙৰ ৰছীডাল ওলোটাকে ঘূৰিয়ে যায়গ।
পিছত ইস্পিঙত আমি নোৱাৰিমে।
নাই ইস্পিঙত মই পুৰা হাইজ পাৰো দেই।
হে তুমি ক্ষীন যে সেইকাৰণে পাৰা, এতিয়া আমি ইমান শকত মানুহ আকৌ আমি স্পিংঙত কেনেকে পাৰিম নোৱাৰিম নহয়।
হয়', মই ইস্পিং মাৰি পেলাই এশলৈকি গন্তি কৰিছো।
হয়', নেকি বাপৰে বাপ বহুত পাইছাচোন অ',। নহ'লে চৰকাৰ পৰা টকা পঁচিশ হাজাৰ টকা মানে লবাই আ।
হয়', বাকী কাম অৱ, অৱ, ৰাখো ৰাখক।